হেল্ল'।
কি কৰিছা
এনেই বিচনাথ বাগৰি আছো যে চাইদৰ পৰা আহিছো ভাগৰ লাগিছে
খবৰ পাতি ভাল মোৰো ভাল
মা-দেউতা
মা দেউতাৰো ভাল। ভন্তিৰো ভাল
আচ্ছা ভণ্টি ক'ত আছে এতিয়া ৰানী ৰাণীত কি কৰি আছে
ৰাণিত অ নাৰছিং পঢ়ি আছে।
আচ্ছা নাৰ্চিং পঢ়ি আছে
উম উম ৰাণী ফালে গৈ পাইছানে?
অঁ ৰাণীফালে গৈছোঁ
অ অ কলে কলে গৈছা তাৰ
মই গৈছোঁ তোমাৰ প্ৰথমতেতো গৈছোঁ কপিলি
উম
নুসোধা কিহত গৈছো?
কিহত।
চাইকেল লৈ
অ চাইকেললৈ ইয়াৰ পৰা কঁপিলি
ইয়াৰ পৰা কঁপিলি।
মানে তোম তোমাৰোতো নৰ্থ গুৱাহাটীত ঘৰ। নৰ্ড গুৱাহাটী নৰ্থ গুৱাহাটীৰ পৰা চাইকেলত কপিলী লৈকে
অৱ নৰ্থ গুৱাহাটীৰ পৰা কপিলৈ গৈছে। মানে গ্ৰুপ আছিলে আমাৰ আমি গ্ৰুপ গ্ৰুপত গৈছোঁ উম দুবাৰ গৈছো মানে একবাৰ ক পিলিত গৈছো আৰু এবাৰ তোমাৰ দেওপানী ঝৰ্ণাৰ নাম শুনিছা এইটো তাতে ৰাণী ফালে আছে এইটো গাঁওটোৰ নাম চতৰ গাঁও কবিলজ বুলি কয়।
অ অ
তাতে গৈছো আমি ইয়াৰ পৰা ইয়াৰ পৰা গৈছো প্ৰথমতে আমি জালুকবাৰী চাইকেল চাই চাইকেল দিয়ে গৈছো তাতে তাতে এটা গ্ৰুপ বনিলে, তাৰপিছত জ জালুকবাৰীটো আকৌ তেখেত লন যে আছে যে ৰাণী ৰাণী গেটটো ৰাণী গেটত এটা গ্ৰুপ বনিলে
অ' হয় অ।
তাৰপিছত আমি ডাইৰেক্ট আহ তাতে গলো দেৱপানী দেৱপানী ঝৰণা
অ অ
লৰা ছোৱালী নিক-
ছোৱালী বিলাকো গৈছিলে ইমান দূৰলে চলাব পাৰে নে
অ' পাৰে।
উ নহয় চাইক্লিংটো ভাল বাৰু চাই- চাইকেল চলোৱাটো ছোৱালী মানুহৰ কাৰণে ল'ৰা মানুহৰ কাৰণে চবৰে কাৰণে ভাল। কিন্তু মানে জোখতকে বেছি একো ভাল নহয়
অ এইটো
সকলো বস্তুৰে মানে এটা, এটা নিৰ্দিষ্ট সময়সীমা থাকে ন তাতকে মানে বেছি চলালে তেতিয়া নিজৰ কাৰণেও বেয়া
উ তাকে বেয়া তাৰপিছত আমি তাতে আহ ট্ৰেক কৰি গৈছো পাহাৰৰ পাহাৰে ওপৰে ওপৰে জংঘলে জংঘলে।
অ আচ্ছা
তুমি অ হেৰিত ভিডিঅ' চিডিঅত চাগে দেখিছা লাডাখত বাইকবোৰ যেনেকে আ পানী ক্ৰচিং থাকে নহয়, তেনেকৈ তেনেকে মানে তাতেও আছিলে আমি চাইকেল দি ক্ৰছ কৰি কৰি গৈছোঁ
আচ্ছা আচ্ছা
বহুত ধুনীয়া জেগা কিন্তু তাতে এটা বস্তু বেয়া হাতী ওলাই বাঘো ওলাই
অ অ
তাতেও ওলাই কপিলিতো ওলায়
হয় নেকি তুমি দীপৰ বিললৈ গৈছানে
পৰ বিলৰলৈ গৈছো উম বহুত বছৰ হ'ল
আত্ছা
দীপৰ বিলত আহ গৈছো ৰিচেণ্টলি একবছৰ হ'ল চাগে এক বছৰৰ এক বছৰো বেছি হ'ল চাগে যোৱা নাই
দিপৰ বিললে
এতিয়াতো গছবোৰ কাটি দিলে ন তাত
দেখি বৰ বেয়া লাগে।
উম তাকে
গছ বিলাক তেনেকে কাটিব নালাগে ন?
তাকেই তেনেকে নাপায় কাটিবলে। ইমান গছ কাটিছে। সেই গছ কাটিছে বাৰু আহ।
ইয়াতো পাতিছে।
তাকে দীঘলী পুখুৰীতটো কাটিছে। দীঘলী পুখুৰীৰ বাৰু এইটো পুখুৰীৰ চাইডে চাইডে বাৰু কটা নাই এইটো পাৰে আৰু তোমালোকৰ কলেজৰ ফালে আৰু এইটো য'ত কেফেবোৰ আছে নহয়। হেল্ল'
শুইয়ে আছোঁ।
অ য'ত কেফে বোৰ আছে নহয় এই এই দু এই দু দুটা চাইডটো মানে কাটা নাই। মানে তিনিটা চাইড টো যোন ফালে ফ্লাই অভাৰ টো বনাইছে ন? টো চাইডতে কাটিছে
আচ্ছা, আচ্ছা।
টাইমত ইহঁতৰ এজো হৈ যায় ন কাটিব লগাও হৈ যায়। নহলে তো তুমি খুনি চাই চাগে। ভৰলুৰ কেছটো শুনিচাই চাগে।
নাই শুনা।
নাই শুনা, মানে দুটা ছোৱালীৰ ওপৰত গছ বাগৰি গৈছে
অ।
এটাটো স্পট ডেড মৰি গৈছে জেগাতে বেয়াও লাগিলে আৰু কোৱা
তাকে মই শুনা নাছিলো বাৰু কথাটো।
উম।
অ বেছি বুঢ়া হৈ যোৱাৰ পিছত কথাটো বেলেগ কথা বাও
তাকেই এতিয়া আহ চৰকাৰে সিদ্ধান্ত লৈছে। যে গছবোৰৰ মানে আয়ুটো চাব আয়তো চাই কেনে, হয়তো হয়তো ইিহঁতক কাটি দিব নহ'লে তাৰ পৰা উভলি কেনে বেলেগত লৈ যাব।
বুঢ়া গছজোপা আকৌ বেলেগত লৈ গৈ কি কৰিব?
মানে তাত ৰুই দিব আৰু যিমান দিন থাকে আৰু তাতে থাকিব।
ইমান ডাঙৰ গছজোপা এনেকে নিব
অ' পাৰি আজিকালি বহুত আহ
সেই দীঘলী পুখুৰী মানে দীঘলী পুখুৰীৰ গছ বিলাকে ধৰা নাই বাট দীপৰ বিলৰ গছ বিলাকে ধৰা তাৰ গছবিলাক কিমান। পা আছে গোটেই শি বা সুতি উঠাব পাৰিবনে?
অ পাৰি আজিকালি বহুত হেৰি ওলাই গৈছে ন কি বুলি কয় টেকনলজী বোৰ ওলাই গৈছে ন এইটো এইটো কাৰণে লৈ যাব পাৰি।
আচ্ছা
কিন্তু দীঘলী পুখুৰীৰ যোনটো আছে আৰু ৰাস্তাৰ কিনাৰে কিনাৰে যোন যোনবোৰ আছে ন। এইবোৰটো কাটয়ে দিয়ে কাটিয়ে দিব পাৰিব তাক উভলিব নোৱাৰে কাৰণ ৰাস্তাৰ সৈতে মানে অ হেৰি হেৰিবোৰ ওলাই আহিব ন। জ্বৰবোৰ ওলাই আহিব ন
উ' জ্বৰ নহয় শিপা।
হয়
দীঘলী পুখুৰী খিনিতোতো কোনোদিন উঘালিব নোৱাৰে দীঘলী পুখুৰী খিনি মানে ৰাস্তাৰ লগতেতো শিপা জড়িত হৈ আছে
তাকে কৈছো ন শিপা আছে ন সেইটো কাৰণে উঠাব নোৱাৰি
উম
উম জুবিনদা থাকিলে বাৰু কাটিব নিদিলে হয়
তাকে
উম। কিন্ত কাটিব লাগিব ন,
কি কৰি আছা এতিয়া?
এতিয়াতো এনেই বাগৰি আছিলো বাগৰি বাগৰি মানে মোৱাইল চাই আছিলোঁ।
ভাত পানী খোৱা হ'ল?
পানী পোৱা নাই দুপৰীয়া ভাত খোৱা নাছিলো ত' মায়ে অলপ ভাতটো ভাজি দিলে, তাকে খাই কেনে এতিয়া বিচনাত বাহৰি আছো।
অ' অ।
তুমি‌?
অভ্যাসটো অলপ বেয়া নহয়নে বাৰু
তাকে অলপ অভ্যাসটো বেয়া হৈছে।
উম মানে সন্ধিয়া সময়ত খোৱাত একে মানে একে ৰাতি এতিয়া সন্ধিয়া সময়ত খোৱাটো বেয়া কথা নহয় বাৰু কিন্তু মানে দুপৰীয়া খাই মেলি সন্ধিয়া টাইমত সেই ভাত খিনিকে ভাজি খাই আকৌ ৰাতিলে খুৱাই একেই কথা হয় ন
তাকে মানে ৰা দুই টাইমে খোৱা হৈ আছে মোৰ এইকেইদিন
সেইকাৰণে অলপ ধ্যান দিব লাগে।
তাকে ধ্যান দিব লাগিব।
একো ফোলা নাই অকল পেটটোৰ বাহিৰে।
মানে মই অ দুপৰীয়া ভাত খাওঁ হা।
মানে এনেই শকত হোৱাটো বেয়া কথা নহয়, শকত হলে মানুহক ভালে লাগে ল'ৰাবিলাকক। কিন্তু মানে অকল পেটটো ফুলি যোৱাটো ভাল কথা নহয় দিয়াচুন।
তাকেই গাটো ওলাব লাগে।
উম নহলে অকল পেটটোৱে ওলাই গৈ থাকিব গাতো থাকি
তাকে।
উম আৰু মানে নৰ্মেল ভাতো খাবলে শিকিবা মানে অকল যে ভাজি দিলেই ভাত খাবা তেনেকুৱা নহয় ন।
অ সেইটোৱে। মই খাওঁ বাৰু দুপৰীয়া, কিন্তু গৰম দিলে আৰু খাব মন নাযায় ন।
উম।
ম তাতে পুৰা অ। আমিটো কনষ্ট্ৰাকচনতে কাম কৰো ন বিল্ডিং বোৰৰ। ত তাত তাত আৰু, গৰমত ঘুৰা ফুৰা হয়। ত এইটো কাৰণে মানে অলপ খাব মন নাযায়।
কিন্তু মই ভাবিলো মানে সন্ধিয়া সময়ত যদি আকৌ তুমি দুপৰীয়া নাখায় সন্ধিয়া সময়ত খোৱা। তেতিয়া তেনেহলে ৰাতি ৰাতিৰ সাজটো বাদ দিব লাগিব আৰু তুমি সন্ধিয়া খুৱাই কৰিব লাগিব। মানে শৰীৰটোক তেনেকে এদিন বেলেগ এটা টাইমত, এদিন বেলেগ এটা টাইমত তেনেকে দিব নালাগে। তাত টাইম টেবুলও থাকিব লাগে। মানে,
হয় আমাৰ টাইমটেবুলে নাই।
মানে তথাপিতো তুমি যদি সন্ধিয়া, সময়ত খাওঁ বুলি ভাবিছা, সন্ধিয়া সময়ত কিন্তু ডিনাৰ কৰাৰ কাৰণে বহুত ভাল সময় দেই। এনেই মানে ডক্তৰ বিলাক, তেওঁ কয় যে, এ সন্ধিয়া ছটা মানত যদি কোনোবাই দিনাৰ, কৰিব পাৰে তেন্তটো বহুতেই ভাল কথা ছটা সাতটাত মানে খোৱাৰ খোৱাৰ পৰা দুখ- ঘন্টা তিনি ঘন্টা মানৰ আগত যদি ডিনাৰটো কৰিব পৰা যায়, তেতিয়াহলে বহুত ভাল কথা মানে। এতিয়া দশটা বজাত শুবলৈ হলে তুমি সেই ছত- সটা সাতটা বজাত ডিনাৰ কৰি ললে মানে, ডক্তৰৰ কাৰণে সেইটো ভাল অভ্যাস।
এ নাই অ। হেৰিতটো বহুত বেয়া হৈছে, মানে চাইকেলটো বহুত বেয়া হৈছে।
উ ঠিক আছে হ'ব দিয়া, তোমাক মই পিছত কৰিম।
অ অ ঠিক আছে দিয়া।
ফোনটো কাটি দিয়া ঠিক আছে।